অহ, শুনা পাইছা?
অহ - অহ পাইছোঁ- পাইছোঁ।
এ নেটৱৰ্কৰ কাৰণে কাটি গ'ল চাগে।
অহ, তাকে তেনেকুৱাই এই মোৰ অথনি তেনেকুৱা ব্যস্ত দেখুৱাই আছিলে আকৌ।
অ', -অ', হ'ব পাৰে।
অহ, তাকে এতিয়া ভাল পাইছা নাই?
ভাল মানে হেৰি এ বিচাটো ডাঙৰ আছিলে যে
অ'- অ'
ইমান বেছিকে হেৰি কৰা নাছিলে মানে মোৰ সৰু - সৰু টোত পটকে ৰৈ থাকোতে লাগিছিলে বাও ভৰিতু মই মানে মুহাই দিলো
অহ, সিইটোহে বেয়া কথা হল।
এতিয়া সুং কেইডাল সোমালে কেইডাল মান উলিয়ালো কিন্তু আৰু কেইডাল মান উলিয়াব পৰা নাই মানে। হৰচিপডাল ক'তনো থলো পাহৰি গলো।
অহ - অহ - অ', নাই একো নাই ভাল হৈ যাব খজোৱাই দিলে বেছি হয়।
তাকে এতিয়া খজোৱাবও নাই আৰু ইমানকে খজোৱাও নাই মানে। কিন্তু সেই সুংগগীডালত মানে লাগিলে একদম কেজেককে মাৰিছে।
আচ্ছা -আচ্ছা হেই তুমি ইফালে হেই দিয়াৰ কাৰণে হ'ল তেনেকুৱা
মোহাই দিলো সেইটো কাৰণে হল বাকী হ'ব এইটো কথা নাই বৰষত বাকী কি কৰি আছে এতিয়া?
মই তোমাৰ ইয়াক কাৰেণ্টৰ প্ৰব্লেম দি আছে দেই মই অকমান এই আগফালে ওলাই আহি তোমাৰ লগত কথা পাতি আছোঁ এতিয়া।
অহ, কাৰেণ্টটো নাই নেকি এইফালে?
আহ নাই আহিছিলে আকৌ গুচি গ'ল কাৰেণ্টটো মানে এই বৰষুণৰ হেই কৰিলে ত' আমাৰ কাৰেণ্টৰ প্ৰব্লেম দিয়ে
তাকে -তাকে এই বৰষুণ দিলে হয় আকৌ বেছি গৰমতো হয়।
অহ, গৰমতো হয় অ'গৰমত বেছি হে হলে
তাকে- তাকে হেৰি এই তোমাৰ লগত মোৰ আলোচনা এটা কৰিব লগা আছিলে
অহ, কোৱাচোন।
মানে আমাৰ কেইদিনমানৰ পিছতে মানে আমাৰ এটা আলোচনা চক্ৰ হ'ব
হয়।
বিষয়টো এনেকুৱা ধৰা প্ৰকৃতিৰ সমস্যা আৰু প্ৰকৃতিৰ তোমাৰ বনানি ধ্বংসৰ তেনেকুৱা বিষয় গৈ লৈ পেলাই।
হয়- হয়
তোমাৰ লগত অথনি কণ্টেক কৰিছিলো মানে সেইটো কথাৰ কাৰণে মানে আমাক এতিয়া দায়িত্ব দিয়া হৈছে যে বিভিন্ন ছা ছাত্ৰ- ছাত্ৰী বা যিসকল যুৱক আছে নতুন প্ৰজন্মৰ
হয়- হয়।
লোকসকলৰ মানে ধ্যান, ধাৰণা কেনেকুৱা প্ৰকৃতিক সমস্যা সমূহক লৈ প্ৰাকৃতি সমস্যাবোৰ নিবাৰণক লৈ বা তেওঁলোকে কেনেকুৱা ধৰণৰ সমস্যা মানে সন্মুখীন হৈ আছে তেনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ ডাটা কালেকশচন কৰিব দিছে। গতিকে মই তোমাৰ লগত মানে এইখিনি কথা অলপ পাতিব বিচাৰিছো।
হয়, নিশ্চয় -নিশ্চয় -নিশ্চয় পাৰিবা মইতো ভালে পাওঁ সেইখিনি ওপৰত থাকিবলৈ পালে।
অহ, তাকে এতিয়া তুমি আৰম্ভ কৰা এইটো বিষয়ৰ পৰা যে আমাৰ প্ৰকৃতি আৰু আমাৰ যি মানৱ- সভ্যতা মানৱ মান মানে মানুহৰ লগত যি সম্পৰ্ক আছে সেই কথাখিনি অলপ মানে বহলাই কোৱা যাতে তোমাৰ পৰা আমি নতুন ডাটা কালেক্ট কৰিব পাৰো।
হয় হয় হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে এতিয়া চোৱা প্ৰথম কথা আমি কবলৈ গ'লে হিউমেন ৰিভলিউচন বা আমি যদি আমি ক্ৰম বিকাশৰ কথা প্ৰথম আদিৰ পৰা যদি চাবলৈ যাওঁ প্ৰথম কথা আমি প্ৰকৃতিৰ পৰাই জন প্ৰকৃতিৰ পৰাই আমি উৎপত্তি হৈছোঁ আৰু প্ৰকৃতিতে একেবাৰে শেষত প্ৰকৃতিতে আমি বিলীন হম প্ৰথম কথা এই মাজৰ সময় ছোৱা আচলতে প্ৰাকৃতিক মানে প্ৰকৃতিৰ লগত যদি সম্বন্ধ সেই প্ৰকৃতিৰ হিতৰ কাৰণে যদি কাম নকৰো প্ৰথম কথা তেনেহলে কিন্তু আমাৰ প্ৰথম কথা বিপদ আমাৰে হ'ব প্ৰকৃতিৰ ধ্বংসটো হ'বই দ্বিতীয় কথা আমি আমাৰ ভৱিষ্যত প্ৰ প্ৰজন্মৰ বিপদো আমি চপাই থৈ যাম প্ৰথম কথা গতিকে আহ কিন্তু সময়ৰ লগে লগে ইভলিউচন যেনেকে হ'ল মানুহৰ ক্ৰম বিকাশ যেনেকৈ হ'ল আমি প্ৰকৃতি পৰিৰ্তন তেনেধৰণে সাধন হোৱা দেখি ছো আমি কিছু কিছু ক্ষেত্ৰৰ পৰিকৃত প্ৰায়ে সময়ৰ লগত খাপ খোৱাকৈ প্ৰকৃতিও সলনি হৈছে বা আমাৰ কাৰ্যৰ দ্বাৰ প্ৰকৃতি সলনি হোৱা আমি দেখিছো।
হয় হয় আমি এইটো একদম জ্বলন্ত এটা বাস্তৱসন্মত এটা কথা কৈছা
অ হয় সেইটো কিন্তু কি হৈছে আজি কে ইটামান বছৰৰ পৰা পৰিৱৰ্তনটো এনেকোৱা ধৰণে হ'ব লাগিছে যোনটো মানে তোমাৰ ইতিবাচক পৰিৱৰ্তন নহয়
হয় হয় হয় হয় আমি মানে মানুহৰ কৰ্ম কাণ্ডই মানে প্ৰকৃতিক তুমি ক'ব বি চাৰিছা যে প্ৰকৃতিক বৰ্তমান এটা বিৰূপ প্ৰভাৱ পেলাইছে ন
হয় হয় হয় হয় হয় হয় নিশ্চিত ৰূপে আমি এটা মানে ফ ফৰ্চ কৰি এটা পৰিৱৰ্তন অনা হৈছে মানে প্ৰকৃতিৰ এটা ফৰ্চ কৰি এটা পৰিৰ্তন অনা হৈছে মানে প্ৰথমে আৰু সেইটো সেইটো হৈছে প্ৰথম কথা আমি চাবি উন্নয়নৰ আমি যদি স্তৰকেইটা মন কৰো প্ৰথম কথা উন্নয়ন স্তৰ কেইটাত আমি ক'বলৈ গ'লে প্ৰকৃতি আৰু মানুহৰ সেই উন্নয়নৰ মাজত এটা সম্বন্ধ আহিছে বহনক্ষম বহনক্ষম উন্নয়নৰ কথাই প্ৰথম কথা হয় নহয় যিহেতু প্ৰকৃতিৰ বিষয়ে কৈ আছো কাৰণ এই গোটেই বস্তুটো চাবলৈ যাও তে প্ৰকৃতিৰ পৰিৱৰ্তন আমি ঘটাবলৈ গৈছো কেৱল উন্নয়নৰ ক্ষেত্ৰত ধৰা আমি আজি ঘৰ এটা অ ঘৰ এটা বনাবলৈকে হল গলো ঠাইখন চফা চিকুণ কৰি ঘৰটো বনাবৰ কাৰণে যিমান খিনি মেটেৰিয়েল ব্যৱহাৰ কৰিলো চবতো প্ৰকৃতিৰ পৰা লৈ ছো কথাখিনি কৈছো মই' গতিকে সেই সম্বন্ধটোৰ মাজত আহি গ'ল বহনক্ষম উন্নয়ন প্ৰথম কথা মই বহনক্ষম উন্নয়নৰ ধাৰণাটো অকমান দি লব বিচাৰিছো
হয় হয় কোৱা হয়
আমি মই আমি জনা অনুসৰি বহুনক্ষম ধাৰণাটো এনেকোৱা ধৰণৰ যে যি উন্নয়নত আমি প্ৰকৃতিৰ লগত আমি আমাৰ নিজৰ উন্নয়নৰ লগতে প্ৰকৃতিৰ কোনো গতি নোহোৱাকৈ আমি আমাৰ এ অ পৃথিৱী খন ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হিচাপে থৈ যাব পাৰো সেইটো হৈ গল বহনক্ষম উন্নয়নৰ ধাৰণা সেই উন্নয়নে হৈছে বনক্ষম উন্নয়ন হয়নে যোনটো এটা ইতিবাচক হয় কিন্তু সেই ক্ষেত্ৰত বৰ্তমান বহনক্ষম উন্নয়নৰ আমাৰ বিশেষকৈ মই আজিকালিতো উন্নয়ন দ দেশ বিলাকৰ কথা কোৱা নাই তাতোতো বহুত হেৰি কৰা হয় কিন্তু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত মই উন্নয়ন এই বহনক্ষম উন্নয়নত সেইটো বহুত খুব কম জেগাত হেৰি হোৱা দেখিছো গতিক ফলস্বৰূপে এতিয়া হৈছে কি প্ৰথম কথা প্ৰকৃতিৰ ধ্বংস ত কৈছে বনানী ধ্বংস এটা একদম গুৰুত্বপূৰ্ণ কথা হয়নে নহয় সেই সি সেই কথাটোত আহি যোৱাৰ লগে লগে গোটেই টাইম গোটেই পৰিৱেশ পৰিৱৰ্তনৰ ক্ষেত্ৰ ত মানে নেতিবাচক পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰথমতে আহি গ'ল বনানী ধংস যিহেতু গছে মূল ভূমিকা পাল কৰি আছে
হয়
উৎপাদক উৎপাদকৰ অবিহনে গো টেই পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰই হওক বা খাদ্য শৃংখলৰ তন্ত্ৰ খাদ্য শৃংখলেই হওক গোটেইটো তোমাৰ অস্তিত্বই নেথাকে কথাটো ক'বলৈ গ'ল উৎপাদকৰ অবিহনে উপভোক্তাৰ হয় নে নহয় গতিকে সেই ক্ষেত্ৰত মই মই ভাবিছোঁ যে আমাৰ প্ৰকৃতি আৰু মানুহৰ মাজত বৰ্তমান সম্পৰ্ক কৰ কিন্তু স্থলন ঘটা দেখা গৈছে।
ঠিক আছে মই তোমাৰ এইখিনি কথাত হয় মই তোমাক এতিয়া তোমাৰ বুজি পাইছো তুমি যিখিনি কথা ক'ব বি চাৰিছা বা যিখিনি তুমি নতুন নতুন তথ্য দিছা আমি গম পাইছো কিন্তু এইখিনি কথা মানে পৰিৱেশীয় বিষয়টো আমি আলোচনা কৰিবলৈ যাওঁতে আমি কিছুমান বস্তু মানে ইয়াত ত আমি যোগ কৰিব লাগিব। ঠিক আছে প্ৰথম প্ৰথমতে আমি আলোচনা কৰিব লাগিব যে আ মাৰ মানৱ জাতি বা অ অনান্য আমাৰ পৃথিৱীখনততো কেৱল মানৱ জাতি বাস কৰি থকা নাই ইয়াতে তোমাৰ বিভিন্ন ধৰণৰ পশু পক্ষী বা বিভিন্ন ধৰণৰ পানী বাস কৰি আছে গতিকে তেখেত সেইবোৰ জীৱ জন্তুৰ লগত আমাৰ বৰ্তমান প্ৰকৃতিৰ সম্পৰ্ক কেনেকোৱা চলি আছে আমি সেই বিষয়টো অধ্যয়ন কৰিম কাৰণ যিকোনো এটা বস্তু যিকোনো এটা বস্তু ইতিবাচক নেতিবাচক বা ধনা ত্মক ঋণাত্মক দুই
থাকিবই থাকিবই।
গতিকে আমি সেইখিনিৰ মাজতে আমি নিজক চলাই এ আগবাঢ়ি যাব পৰাটোহে আমাৰ প্ৰকৃতি আৰু জীৱ জগতৰ লগত এটা সুস্থ সমাযোজন বুলি আমি কব পাৰিম নহয় জানো।
নি নিশ্চয়
গতিকে হয় এনে এটা প্ৰক্ষ পেটত বৰ্তমান হৈছে আধুনিক যুগ। গতিকে আধুনিক যুগৰ সময়ছোৱাত আমি আমাৰ লগত আমি মানৱ সমাজে বা আমি জীৱকুল প্ৰকৃতিৰ লগত কেনেধৰণৰ সম্পৰ্ক বৰ্তা টাই ৰাখিছো সি এটা অতি গুৰুত্বপূৰ্ণ আৰু এটা অতি চি টিপ এটা তুমি হয় চেনচিটিভ এটা চিন্তনীয় এটা বিষ বিষয় আৰু এটা আলোচনাত্মক বিষয় এইটো বিষদভাৱে আমি আলোচনা কৰিব লাগে কাৰণ আ সমাজত দেখিবলৈ পাইছো যে কিছুমান সৰু ল'ৰা ছোৱালীয়ে বহুতো আজিলৈকে আমাৰ দেখিছিলো পখিলা দেখিছিলো হয় কিন্তু আমি বৰ্তমান সময় ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ধৰণৰ কোনো বস্তু বা কোনো সৰু সৰু জীৱসমূহ বৰ্তমান নাইকিয়া হৈ গৈঠে নাইকিয়া হৈ গ'ল।
হয় হয় হয়
এতিয়া তুমি কেনেধৰণৰ অনুভৱ কৰা নাজানো কিন্তু আমাৰ বৰ্তমান আমি মই যে- যেতিয়া ৰাতিপুৱা শোৱাৰ পৰা উঠিছিলো তেতিয়া চোতালত মই দুটা শালিকা চৰাই বা আমাৰ ঘৰৰ সেই চোতালত হেই গছজোপাত আমি দুটা উম ঘনচি
ঘন ঘনচিকা চাৰাই দেখিছিলোঁ হয় হয়।
বৰ্তমান ই এটা বিলুপ্ত আৰু দুষ্প্ৰাপ্য প্ৰজাতি হৈ পৰিছে ইয়াক কেৱল আমি মিউজিয়ামৰ সেই বন্ধ বাকচৰ মাজতহে দেখিবলৈ পাওঁ। গতিকে এনে এটা প্ৰেক্ষাপটত আমি আধুনিক যুগত যিমানেই আগ আগবাঢ়ি গৈছো যিমানে আমি প্ৰযুক্তিবিদ্যাৰ পিছে পিছে ঘূৰি ফুৰি ঘূৰি ফুৰিছো সেই দৌৰত মানে আমি আমাৰ ন নৱ প্ৰজন্মৰ বাবে আমি পাই অহা প্ৰকৃতিক আমি ধ্বংস কৰি পেলাইছো।
হয় নিশ্চিতভাৱে নিশ্চিতভাৱে চোৱা কাৰণ এতিয়া চোৱা আজি আজি দিনকেইটালে মনত কাৰণ এইকেই এইকেইদান যিমান খিনি পানী বাঢ়িছে এই পানীখিনি এতিয়া গাঁৱলীয়া অঞ্চলত তোমাৰ কি হয় মাছ পুঠি তোমাৰ উজানত দেখা পোৱা যায় কিন্তু গাওটো এনেকুৱা হৈ গৈছে সেই মাছৰ উজান উঠা খুব কম দেখা পোৱা গৈছে তে গম পাইছা নাই
হয় নিশ্চয়কৈ কৈছে গাঁৱৰ মানুহে কাৱৈ মাছ, গৰৈ মাছ, পুঠি মাছ এনেধৰণৰ সৰু সুৰা মাছবোৰ বা এনেধৰণৰ ব বনৰীয়া মাছবোৰ কিনি খাব লগা হোৱা বিষয়টো এতিয়া লাজ ৰকথা।
হয় ন লাজৰ কথা কাৰণ এতিয়া প্ৰথম কথা আমি আমাৰ প্ৰজ হয় হয় হয় আমি আমাৰ প্ৰজন্মটো কেতিয়া আমি আমাৰ থলুৱা মাছ হওক থলুৱা জীৱ জন্তু হওক সেইখিনিক চিনাক্ত কৰি দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছো।
হয়-হয়-হয় একদম শুদ্ধ কথা। যেতিয়া আমাৰ বনৰীয়া যিবোৰ আমি গাঁৱত যিবোৰ সহজে উপলব্ধ আমি আগতে পথাৰৰ বিভিন্ন খালত আমি যিবোৰ মাছ পাইছিলো সেইবোৰ মাছে যেতিয়া আমি কিতাপৰ পাঠ্য়পুথিৰ অন্তৰ্গত কৰিব লগা হ'ল তেতিয়াই তুমি বুজিবা যে মান সভ্যতাৰ লগত প্ৰকৃতিৰ যি যি মানে সম্পৰ্ক সেইটো ভাৰসাম্য হীন হৈ পৰিছে।
হয় নিশ্চিত-নিশ্চিত।
হয় আমি আঁতৰৰ পৰা যিখন পাহাৰ দেখিছো আঁতৰ পৰা আমি যিখন পাহাৰ দেখিছো বা আমাৰ সৰু ল'ৰাটোক বা ভাইটিটোক আমি যেতিয়া দেখাও যে সেইখন পাহাৰ তাত গছে বা অৰণয় ভৰি আছে কিন্তু তেনে ক্ষেত্ৰত আমি যেতিয়া পাহাৰখননলৈ উঠি যাওঁ বা পাহাৰ খনৰ কাষত অওঁগৈ তেতিয়া তাত কিন্তু আমি কেৱল গছৰ কিছুমান লঠঙা গছ হে আমি দেখিবলৈ পাওঁ।
দেখা পোৱা যায়-দেখা পোৱা যায় হয় নিশ্চিত হয়', গতিকে এতিয়া-এতিয়া এতিয়া চাবা আমাৰ থলুৱা বজাৰবিলাকত তুমি চোৱা আজি, আজি তুমি আমাৰ থলুৱা মাছ নোপোৱা বা লোকেল মাছখিনি নোপোৱা আজি তুমি। আৰু য'ত পাবা আজি সেই ল আজি সেই থলুৱা জেগাত থলুৱা মাছৰ দামেই অত্যাধিক বৃদ্ধি পায় সেই ক'ৰবাৰ পৰা চালানী মাছ য'ত ফৰ্মেলিন দিয়া বা যোনখিনি এ সাৰ প্ৰয়োগ কৰা যোনখিনি অত্যাধিক দ্ৰব্য বা হেৰি মেডিচিন মাছখিনি পাবা, খুব কম দামত পাই যাবা কিন্তু থলুৱা জেগাত আজি থলুৱা মাছ আজি থলুৱা কিনি খাবলগীয়া অত্যাধিক দাম দি সেই ক্ষেত্ৰত আচলতে লাজৰ বিষয়ে বা আমি মানৱ জাতি হিচাপে আমি আমি এটা নিজে এটা আচলতে দুখিত বিষয় আছে আচলতে হয় নিশ্চিতৰূপে-নিশ্চিতৰূপে।
এতিয়া আচল কথাটো হ'ল যে আমি সময়ে-সময়ে বিভিন্ন সময়ত আমি দেখিবাকো যে আমাৰ সাগৰীয় যিখিনি মাছ পুঠি আহে সাগৰীয় যিখিনি বস্তু আহে সেই বস্তু খিনি আমাৰ যেতিয়া ভ আমাৰ যেতিয়া নি যৰ স্থানীয় জেগালৈ আহে তেতিয়া সেই মাছখিনি বহু বিষাক বহুত বিষাক্ত কেমিকেল দি পেলাই অহা আমি দেখিবলৈ পাওঁ। হয়নে? যাৰ ফলত আমি খাই পেলাই আমি এটা এতিয়া আমি চোৱা আমি যদি আমাৰ ঘৰুৱা গাঁৱত যদি এটা ভোজ পাতো বা আমাৰ ল'ৰা সকলৰ ভাইটি-ভন্টি যেতিয়া আমি জন্মদিন পাতো তেতিয়াও কিনে আমি সেই সাগৰীয় মাছ যেই ব্যৱহাৰ কৰিব লগাত পৰিছে।
হয় নিশ্চিতৰপে চালানী মাছ খিনি ব্যৱহাৰ
হয় ইয়াৰ ইয়াৰ-ইয়াৰ মূল কাৰণতটো কি? যে আমাৰ যিবোৰ গাঁৱৰ ভূঞে আছে, বিভিন্ন ধৰণৰ বিল আছে, ডাঙৰ-ডাঙৰ পিটনি আছে য'ত বনৰীয়া শ'ল শাল আজিকালি শ'ল মাছ বজাৰত দেখিবলৈ নাই আৰু য'ত হ'ল মাছ দেখা পোৱা যায় তাত জুই-জুই চাই দাম।
হয় নিশ্চয়তৰূপে। আঠশ নশ টকা দাম পোৱাটো দেখা পোৱা যায় আজি বেছিয়ে দেখা পোৱা যায়।
হয়-হয়-হয়। আৰু তাৰে কিছুমান একাংশ বহিৰাগত কোম্পেনী জন্ম হৈছে আৰু কিছুমান বহিৰাগত দাম লালচ্ৰেনীৰ জন্ম হৈছে।
হয় নিশ্চিতৰপে-নিশ্চিতৰপে দেখা পোৱা গৈছে তেনে ধৰণৰ।
স্থিতি এটা বহুত বহল পৰিসৰত বিস্তাৰ হৈ আছে।
হয়-হয়, আচলতে-আচলতে। এ এই বিষয়সমূহৰ সমস্যা আৰু সমাধান আচলতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বা খুব কম সময়ৰ ভিতৰত কৰিব পৰা বস্তু নহয় আচলতে। আচলতে ইয়াৰ বাবে প্ৰথম কথা সূক্ষ্ম বিশ্লেষণ লাগিব প্ৰথম কথা অধ্যয়ন লাগিব বস্তুতটো বুজি পোৱা আচলতে সু্ম সেই মানসিকতাটো লাগিব আচলতে যি আচলতে আগ্ৰহী নহয় বা ব প্ৰকৃতিৰ বস্তুটোৰ বিষয়ে য জানিবলৈ ইচ্ছা নকৰে তেওঁ আচলতে ইয়াৰ। আহ কেতিয়াও সু প্ৰভাৱ বা তাৰ সেইখিনি। হতৰ কামখিনি কেতিয়াও হেৰি নকৰা।
হয় আমি বৰ্তমানৰ নৱ প্ৰজন্মৰ মাজত এটা আমি শৈক্ষিক।